হেল্ল।
হেল্ল' অ।
অ', বন্ধু কোৱা কেনে? খবৰ পাতি?
এ ভালে আছো দিয়া। তোমাৰ কেনে খবৰ পাতি?
এ ভালেই দিয়া। চাহ পানী খালা?
অ', খালো ৰ'বা। তুমি খালাানে নাই?
হয়, নেকি? কি কৰি আছা এতিয়া?
এ এনেই আছো। তুমি কি কৰি আছা?
ময়ো এনে আছিলো এই ঘৰৰ কিছুমান কাম কৰি আছিলো তাৰ পৰা মই আজৰি হৈ বোলো ফোন এটা কৰো তোমাক। সেইকাৰণে ফোনটো কৰিলো ৰ'বা।
অ', বাকী ক'লৈ ফুৰিবলৈ গৈছিলা ঐ? সিদিনা মই মোবাইলত দেখিছিলোঁ ষ্টেটাছ দিয়া। ক'ত গৈছিলে ফুৰিবলৈ? ক'ৰবাত মই জংঘলহেন পালোঁ অলপ ক'লৈ গৈছিলে ফুৰিব?
ফুৰিব যোৱা ফটো মইতো এইকেইদিন ক'তো যোৱা নাই সেই চাগে অ', তুমি চাগে আগৰ ফটো দেখিছা মানে মই এবছৰ মানে হ'লেই চোন পৰিয়ালৰ লগত মানে পবিতৰা গৈছিলো। ত তাৰে আৰু ফটো দিছিলো আৰু মা মানে এনে, এনে ফটো মই গেলেৰীত চাই আছিলো গেলেৰীত চাওঁতে পালো। মই ভাবিলো সেইকেইটাই শ্বেয়াৰ কৰি দিওঁ ষ্টেটাচত সেইকেইটাই চাগে দেখা পালা আৰু তুমি।
অ', হয় নেকি? অ', পবিতৰালে গৈছিলা নেকি?
অহ।
বাকী তোমাৰ পবিতৰা যে, গ'লা তুমিতো কলাই এবছৰ আগতে যোৱা বুলি, ত তোমাৰ সুধিব পাৰিম নে? তোমাৰ কেনেকুৱা লাগিল? তোমাৰ তাতে যায় কেনেকুৱা ব্যৱস্থা? কেনেকুৱা তাৰে মান? অ', মানে পৰ্যটকস্থলীটো কেনেকুৱা তাৰে? পবিতৰা যিহেতু ৰা ষ্ট্ৰীয় উদ্যান অসমৰ। ত তোমাৰ তাৰে জীৱ জন্তু বা ধৰি লোৱা অন্যান্য যিবিলাক আছে তোমাৰ ত কেনেকুৱা লাগিল যায়? তোমাৰ আহ যিটো গোটেই স আহ তোমাৰ অনুভৱটো কোৱাচোন মোক?
মোৰ এতিয়া এবছৰ মান হ'ল, যিহেতু যোৱা মইটো ভালকে মনত নাই বাৰু তথাপিও অলপ চলপ ক'ব পাৰিম আৰু তোমাৰ এটা মানে তুমি চাগে ভুল এটা ধাৰণা আছে পবিতৰা মানে ৰাষ্ট্ৰীয় উদ্যান নহয় দেই সেইখন, সেইখন মানে অভয়াৰণ্যহে। আচলতে ক'বলৈ গ'লে আৰু তাৰে বিষয়ে কবলৈ গ'লেতো বহুত আছে তাৰে জীৱ জন্তুৰ বিষয়ে হওঁক বা তাৰে থকা ব্যৱস্থা হওঁক পৰ্যটকস্থলীৰ ক্ষেত্ৰতে হওঁক। তুমি বা কি জানিব ইচ্ছা? তোমাৰ সু দিয়াচোন মোক।
সুধিবলৈ গ'লে আৰুটো বহুতে আছে দিয়াচোন। ত' প্ৰথমতে কোৱাচোন তুমি তালৈ কেনেকে গ'লা? কেতিয়া গ'লা? তুমি কিমান পইচা লাগিল? তোমাৰ আহ যাই কেনেকুৱা লাগিল? সেইবিলাকে কোৱাচোন প্ৰথমতে।
মোৰ এতিয়া তুমি এবছৰ আগত গৈছো ন ত এবছৰ আগত এতিয়াতো বাৰু অলপমান আহ তোমাৰ গাড়ীৰ ভা়ড়া বাঢ়িছে কাৰণ তোমাৰ পেট্ৰল ডিজেলৰ অলপমান যিবিলাক দাম সেইবিলাক বৃদ্ধি হৈছেতো, আমি যাওঁতে অলপ খৰচা কমেই হৈছিল আৰু তেতি তেতিয়া মানে আমি চাগে ৰাতিপুৱা সময়তে গৈছিলো মোৰ যিমান খিনি মনত আছে আমি যায় পাওঁতে তোমাৰ পাঁচ, ছয় ঘন্টামান লাগিছিল আৰু আমি সেইকাৰণে ৰাতিপুৱা চাৰে চাৰিটা নে পাঁচটা বজাতে ঘৰৰ পৰা ওলাই দিছিলো। আহ তোমাৰ তাতে গলো তাৰপিছত যোৱাৰ পিছত তুমি যেতিয়া ধৰা কিছুমান তাতে খালী ঠাই আছে আৰু তাতে তুমি গাড়ী বিলাক থব পাৰা গাড়ী বিলাক থৈ তাৰে যিখন পবিত্ৰ অভয়াৰণ্য সোমোৱা এখন গেট পাবা দুৱাৰ মুখ তাতে দুৱাৰখনত যদি যাবা যোৱাৰ পিছত তাতে ধৰা তাৰে কাষতে এ মানে এটা ফৰেষ্ট অফিচ টাইপ থাকে আৰু তাতে মানে ধৰা যিবিলাক গাইড হওঁক, গাইড বিলাক থাকে আৰু তোমাৰ লগতে যিবিলাক জীপ থাকে জীপ চাফাৰী যোনে কৰিব ইচ্ছা কৰে ত জীপবোৰো থাকে তাতে। ত' কিছুমান হাতীও থাকে পোহনীয়া ধৰা হাতী চাফাৰী কৰা ব্যক্তিসকলৰ বাবে ত সেনেকুৱা এটা পৰিৱেশ আৰু তাতে ক'বলৈ গ'লে।
হয়, নেকি? তে ভালে তোমাৰ অনুভৱটো ত বাকী তাতে বোলে অতি সহজে মানে গড় দেখিবলৈ পোৱা যায় মানে যিটো অসমৰ যিটো অসমীয়া জাতিৰ যিটো গৌৰৱ মানে এশিঙীয়া গড় সেইটো বোলে তাতে সহজে দেখিবলৈ পোৱা যায়। তুমি দেখিছা নেকি সহজে? মা বা তুমি ওচৰৰ পৰা দেখিছিলা নেকি? আৰু দেখিছিলা তোমাৰ অনুভৱটো কোৱাচোন? কে ন লাগিল
উম ওচৰৰ পৰা মানে তাতে চোৱা তাতে মানে তুমি তাতে এটা সুবিধা কি তাতে তুমি অভয়াৰণয়খনৰ ভিতৰতো যাই খাব পাৰা নহলে তুমি ধৰা উম ধৰা তুমি গৈছা আৰু এনে তুমি জীপচাফাৰী টিপচাফাৰী নকৰা এনে গৈছা আৰু বাহিৰে বাহিৰে ফুৰিব কাৰণে ত যিবিলাকে জীপ চাফাৰী নকৰে তেওঁলোকে কি কৰিব পাৰে মানে পবিতৰা যোৱা যিটো ৰাস্তা আৰু যিটো মেইন হাইৱে আছে ত সেই মেইন ৰাস্তাটোদি গলে পবিতৰা সোমাব কাৰণে তুমি বাও হাতে এটা ৰাস্তা আছে সৰু ত সেই ৰাস্তাটো সমাই যাব যদি তুমি ধৰা গড় চাব ইচ্ছা কৰা তেনেহলে তুমি সেই যিটো মেইন ৰাস্তা মেইন ৰাস্তাটোদি পবিতৰত নোসুমোৱাকে অলপমান আগলৈ যাব লাগিব আগলৈ যাই কি হয় এখন দলং আছে অলপ দীঘলীয়া দলং আৰু তোমাৰ ত সেই দলংখন যেতিয়া পাৰ কৰিবা পাৰ কৰি কিনে তাৰ পৰাই তুমি মানে সেই ৰাস্তাৰ পৰাই এটা দৃশ্য দেখা পাবা আৰু মানে গোটেই পবিত্ৰ এখন দেখা পায় আৰু এখন পথাৰ যেন ঠাই দেখা পাবা আৰু তাতে তোমাৰ গড়ো দেখা পোৱা মানে আমি যেতিয়া গৈছিলো আৰু আমি যাওঁ তে কি হল আমি মানে প্ৰথম দিনা জীপ চাফাৰী কৰা নাই ত জীপ চাফাৰী নকৰাকে আমি এনে আৰু যিহেতু নতুন ঠাইত গৈছো অলপমান খোজ কঢ়ি ইফালে সফালে ঘুৰিব চেষ্টা কৰিছো ত' আমি সিফালে যাওঁতে আমি সেই দলংখন যেতিয়া পাৰ হৈছো পাৰ হোৱাৰ পিছত আমি তাৰ পৰাই দুটা গড় দেখা পাইছো আৰু তেতিয়া আমাৰ ভাগ্যয় খনৰ ভাল চাগে যে আমি দুটাকে গড় দেখিছো আৰু মানে অলপ দূৰত আছিল দিয়াচোন তথাতোও চিনি পায় যে সেই দুটা গড় হয় আৰু ফটোও তুলিব পাৰি কবলৈ গলে
ঠিকেই দিয়া তোমালোকৰে ভাগ্যভাল দিয়া মই তোমাৰ তুমি যে তোমালোকে ইমান ওচৰৰ পৰা গড় দেখিছা ন তোমালোকৰে ভাল দিয়া বাকী তুমি ক'লা যে তাতে বহুত তুমো ইমান ইমান খিনি কথা কলা ত তুমি চাগ গোটেই অভয়াৰণ্যখনে ঘুৰিছা ন ত তুমি অভয়াৰ্য এটা মোক অ মানে অনুভৱটোও কোৱাচোন মানে গোটেই যেতিয়া তুমি অভাৰখন ঘূৰিলা তোমাৰ কেনেকুৱা লাগিল সেই ঘুৰি কিনে ত কি কি নতুন নতুন বস্তু দেখা পালা যিটো তুমি আগতে দেখা পোৱা নাছিলা বা তুমি আগতে ভাবা নাছিলা যে তাতে থাকিব পাৰে এইবিলাক বা কি কি নতুন নতুন জীৱ জন্তু দেখিলা তুমি তাতে আৰু তোমাৰ যিটো অনুভৱ যিটো সেউজীয়া যিটো ত পৰিৱেশ সেই সেউজীয়া পৰিৱেশটো দেখি তোমাৰ কেনেকুৱা অনুভৱ হ'ল মোক ক'ব পাৰিবা নেকি অলপ
মানে আমি যেতিয়া পবিত্ৰ মই যে ক'লো প্ৰৱেশ দাৰ খনৰ কথা প্ৰৱেশ দুৱাৰখনন সোমোৱাৰ পিছত তাতে মানে এটা ঠাই আছে আৰু সেই মানে প্ৰবেশ খত সোমোৱাৰ পিছত এখন দলং পাবা তুমি হেংগিং ব্ৰিজ বুলি যে কয় সেই হেংগিং ব্ৰিজখনত আমি উঠিলো উঠি কিনে আমি মাহত বহুত গৈছিল তো খুুৰী মাহতো গৈছিল ওচৰত ত আমি ফটো চটো উঠিছো উঠি কিনে তাৰে যিটো হেংগিং ব্ৰিজৰ তলত নদীতটো ইমান মানে চাফা পানী ত সেইটো দেখি প্ৰথমতে মোৰ বহুত ভাল লাগিল যে ইমান ধুনীয়া চাফা পানী তাৰ পিছত যেতিয়া আমি ধৰা হাতী চাফাৰী কৰিলো আমি জীপ চাফাৰ কৰা নাই বাৰু আৰু মই কৰিছো হাতী চাফাৰী আৰু মোৰ ভন্টি এজনী আছে তাই আৰু মই কৰিছো একেলগে ত আমি যেতিয়া গৈছো হাতী চাফাৰী কৰিব তেতিয়া মানে একদম গাইড বোৰে আমাক ওচৰৰ পৰা হৰিণ বোৰ দেখাই দিছে বা আমি মানে ওচৰৰ পৰা সাপো দেখিছো দিয়াচোন ক'বলৈ গলে অজগৰ দেখিছো এডাল ওচৰৰ পৰা একদম বাকী তোমাৰ বাঘ চাগ দেখা নাই বাৰু ওচৰৰ পৰা আহ গড় দেখিছো হাতী চফাৰী গৰুটো অলপ দূৰত আছিল ত সেনেকুৱা মানে জীৱ জন্তু দেখিছো আৰু চৰাইবোৰতো থাকেই তাতে ইমান আহ মানে তাৰে চৰাইবোৰৰ আকৃতি ইমান ডাঙৰ ডাঙৰ নহয় তুমি দেখিলে মানে আচৰিত হৈ যাবা কবলৈ গলে
অ মানে তুমি বহুত খিনিয়ে কথা অনুভৱ কৰিছা তাতে যাই কিনে মানে ইমান খিনি অভিজ্ঞতা লাভ কৰিছা আৰু তাতে যাই
হয় হয়
বাকী তুমি কিবা শিকিলা নে ভ্ৰমণটোত যাই কিনে মানুহে যে কয় যে ভ্ৰণৰ পৰা আমি বহুত কথা শিকঁ শিকিব পাৰোঁ। তো তুমি সেই ভ্ৰমণটোত গৈ কিবা শিকিলানে আৰু মোক ক'বাচোন তুমি তাতে গৈ কিনে তুমি মানে তাতে গৈছিলা আজি চাবলৈ অ পৰিয়ালৰ লগত ত তোমালোকে থাকিলা নে এদিন নে তুমি ধৰি লোৱা পুৱাই গলা আৰু নে গধূলি ঘূৰি আহিছো সেনেুৱা গৈ সেনে সেনেকোকে গৈছা নে থাকিলা আৰু তাত থাকিলে তাতো কিবা থকা ব্যৱস্থা আছে নেকি ধৰি লোৱা মই গ'লো এদিন আৰু ত' মই ধৰি লোৱা থাকিব লাগে আৰু দুদিন থাকিলো আৰু ত কিবা এনেকুৱা ব্যৱস্থা আছে নেকি?
আমি ধৰা মই ভ্ৰমণটো শিকাৰ ক্ষেত্ৰত মোক গাইড বোৰে কথা যিবিলাক জনাইছে আৰু সেইটো মানে সেই পবিত্ৰ অভয়াৰণ্যয়খন যিটো এটা ঐতিহ্যৰ সেইটো ঐতিহ্য টো বুজি পাইছো আৰু ধৰা এশিঙিয়া গড়ৰ কিমান গুৰুত্ব বা বন্যপ্ৰাণী সংৰক্ষন বা আমাৰ পৰিৱেশটো সংৰক্ষ কৰা কিমান জৰুৰী সেই বিষয়ে অলপমান জানিছো আৰু ভ্ৰমণ কৰাটো মানে এটা হেৰি নহয়তো যে তুমি অকল ফূৰ্তি কৰিব গৈছা সেনেকুৱা নহয় আৰু ভ্ৰমণ হৈছে মানে তোমাৰ এটা অনুভৱ যিটো অনুভৱ তুমি জীৱন জুৰি তোমাৰ লগত থাকি যাব আৰু আৰু তুমি যিটো কলাত থকাৰ ব্যৱস্থাৰ ক্ষেত্ৰত আমি বাৰু থকা নাই আমি ৰাতিপুৱাই গৈছো আৰু গধূ গধূলি হৈছে আৰু ৰাতিয়ে হৈছে বুলি ক'ব পাৰি গধূলি সময়ত তাৰ পৰা উভতিছো ৰাতি আহ তোমাৰ বাৰটা নে এটামান বাঢ়িছে ঘৰ আহি পাওঁতে বাকি তাতে থকা ব্যৱস্থাৰ ক্ষেত্ৰত আমি যিখিনি মই যিখিনি গম আৰু তা তোমাৰ এই হোমষ্টে বোৰ যে আছে হোমষ্টে আছে আৰু তোমাৰ লগতে তাতে কেইখনমান ৰিজৰ্টো আছে কাষতে ওচৰতে ত' সেই ৰিজৰ্ট বোৰত তোমালোকে হয়তো থাকিব পাৰা আৰু তাৰে মই শুনা তোমাৰ যিবিলাক হোমষ্টে হোমষ্টেৰ খা- খাদ্য বোৰ ভাল খাদ্যৰ ক্ষেত্ৰত হোমষ্টেত থাকিব পাৰা আৰু ৰিজৰ্টতো খাদ্যবোৰ ঠিক ঠাকে পায় কিন্তু তাৰে মানে অলপমান দামটো বেছি হয়তো ত' সেই ক্ষেত্ৰত অলপমান তোমালোকৰ কিমান পইচা লৈ যোৱা সেইটোও নিৰ্ভৰ কৰে আৰু ক'বলৈ গ'লে
বা পাৰে তুমি মানে বহুতে অভিজ্ঞতা লাভ কৰি আহিছা আৰু বাপাৰে কবলৈ গলে মানে তুমি মানে বিশেষে আৰু অভিজ্ঞতা লাভ কৰিছা ভ্ৰমণটোত যাই বাকী তোমাৰ কথাবোৰ শুনি মানে মোৰো ইচ্ছা গ'ল এতিয়া ময়ও মানে যিমান পাৰো সোনকালে আৰু সেই ভ্ৰমণটোলৈ যাম আৰু পবিতৰা অভয়াৰণ্য লৈ মইয়ো যাবলৈ মানে এবাৰ ট্ৰাই কৰিম আৰু মানে এইবাৰ এইবাৰ এইবাৰ ট্ৰাই কৰিমে কৰিম মানে এবাৰ যাবলৈ তাতে
দিয়া দিয়া নিশ্চয়কে যাবা আৰু তাৰে অনুভৱ বোৰ মোকো জনাবা তুমি কেনেকুৱা পালা মইতো ধৰা হলে দিয়াচোন কেইবছৰ মান হ'লে যোৱা তুমি এতিয়া নতুনকে যিহেতু যাবা যাই কেনেকুৱা কি নতুন বস্তু দেখিবা মোকো অলপমান জনাবা আৰু তাৰ বিষয়ে বাকী এতিয়া বিশেষকৈ কথা নাপাতো দে আৰু যদি কিবা সুধিব লগা থাকে পিছত কেতিয়াবা ফোন কৰিবা মই এতিয়া মানে অলপ কাম আছে কামটো কৰোগে
অ দিয়া হ'ব দিয়া চান বৰু